হেল্ল'!
হেল্ল'! কি খবৰ?
অ', এইয়া ভালেই।
আছা ভালে? আছোঁ, আছোঁ, আছোঁ। বহুত আজি গৰম পৰিছে।
হয়, হয়। বাকী আজি কোনটো টপিকৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছা?
আজি অনলাইন শিক্ষাটো। অনলাইন শিক্ষা কিমান মানে ভাল বেয়া।
অনলাইন, অনলাইন শিক্ষাৰ বিষয়ে অলপ ক'ব পাৰিবনে?
অ', নিশ্চয়। অনলাইন শিক্ষা অনলাইন শিক্ষা বহুত মানে এতিয়াই এতিয়া ক'বলৈ গ'লে অনলাইন শিক্ষাটো বহুত জৰুৰী আৰু। কাৰণ কিছুমান কাম কাজ। অনলাইনতে আজিকালি হোৱা দেখা যায় আ-আগতে কাগজ পত্ৰ এনেকুৱা আছিল এতিয়া কিন্তু এতিয়া বহুত বহুত বহুতে অনলাইনৰ কাম কাজ আজিকালি বহুত চেঞ্জৰ আৰু কৰোণাৰ সময়ত আমাৰ এনেকুৱা কাম আছিল ন' অনলাইন শিক্ষা
হয়, অনলাইন শিক্ষাত মানে এইটো এটা ভাল যে, ৰুমৰ পৰা মানে বাহিৰত ওলাব নালাগে ৰুমৰ মানে ঘৰৰ ৰুমৰ ভিতৰত মানে বহি বহি মানে অনলাইন শিক্ষাটো মান ল'ব পাৰি আৰু ন?
অ', অ', অ', সেইটো হয়, অনলাইন শিক্ষাটো এনেকুৱা আৰু। ৰুমৰ ভিতৰৰ পৰা ঘৰত বহি বহি ল'ব পাৰে একো মানে সেই সেই ক'তো যাব নালাগে। সেনেকুৱা আৰু কিচ-কি
শান্তি মতে মানে ভালকে মানে পঢ়িব পাৰে আৰু ন? হাল্লাও ইমান নহয়।
হাল্লা ইমান নহয়, আৰু বহুত কিছুমানেনো কামো কৰি থাকে ন, কাম কৰি থাকিলে কিছুমানে ক'ৰবাত যাব কাৰণে টাইম নাপায়, মানে সময় নাপায়। তাৰ পিছত অনলাইন সেনেকুৱা মোবাইলত পঢ়ি কিনে কিছুমানে সনেুৱা পৰীক্ষা চৰীক্ষা দিয়ে।
হয়, এই কিবা, হয়। আৰু কিবা, কি কয় লকডাউন সময়তো লকডাউন সময় যে অনলাইন, অনলাইনৰ শিক্ষাতো বহুত কিবা উপকাৰী আছিল ন আমাৰ কাৰণে যে বাহিৰৰ পৰা ওলাব নু ওলাব নোৱাৰিলো আমি ত' তেতিয়া আমি মানে অনলাইন অনলাইনৰ শিক্ষাটোৱে মানে মানে বহুত কিবা উপকাৰ কৰিছিল, ন?
অ' অনলাইন শিক্ষাতো বহুত মানে কামতো আহিছিল বহুত ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত, বহুত ক্ষেত্ৰতে মানুহৰ মানে
খালি শিক্ষা বুলিয়ে নহয় মানুহৰ আজিকালিতো অনলাইনতে বহুত, প্ৰায়ভাগ মানুহতো অনলাইনতে জব কৰে।
অ', অনলাইনতে জব কৰে আজিকালি।
আৰু অনলাইতে বহুত কিবা কিবি কৰে ন? অ'। সেইটোয়ে, অনলাইনটো এইটোয়ে এটা ভাল
বহুত ক্ষেত্ৰতে
উম।
অনলাইনত, আজিকালিটো অনলাইনতে কি কয়? পইচা পাতি অনে অনলাইনেডিয়ে হেৰী কৰে, বেছিভাগ চবতে সকলো ক্ষেত্ৰতে।
হয় প্ৰায় ভাগ অনলাইনতে কৰে।
অ' কিবা এটা কৰিব লাগিলেও অনলাইনতো লাগে আজিকালি। নহ'লেতো নহয়ও কেতিয়াবা।
উম।
সেনেকুৱাই আৰু। আৰু বহুতে মানে লকডাউন সময়তো বহুত কামত আহিছিলেতো অনলাই-অনলাইন শিক্ষাটো কিমান মানুহৰ মানুহৰ লগত কথা পতা তাৰ পৰা আদি কৰি কিমান ন ভাল
হয়, তেতিয়াতো মানে ঘৰৰ বাহিৰতো ওলাব নিদিয়ে পুলিচ বোৰে ওলালেই পুলিচ বোৰে যে লাঠি লৈ যি খেদায়।
অ'।
ঘৰত মানে বাহিৰতে ওলাব নিদিয়ে, আৰু ঘৰৰ পৰা বাহিৰত ওলালে মানে মাস্কটো লগাই মানে ওলাব লাগে, ত' বহুত মানে এনেকুৱা মানে বহুত কিবা হৈছিল
অ' বহুত মানে এনেকুৱা হৈছে আৰু মানে তেতিয়া, তেতিয়া আৰু কি আৰু তেতিয়া আৰু মানে তেতিয়া বাহিৰ ওলাব নিদিয়াৰ কাৰণে মানুহৰ মাজতে মানে হেই হৈছিল আৰু এতিয়া অনলাইনো থকা কাৰণে। মানুহৰ মাজত কথা পাতব পাইছিল অ', কথা হেৰি কৰিছিল, মানুহৰ মন মন চন ভাল লাগি গৈছিল।
চবৰ কাৰণে মানে বহত কিবা প্ৰয়োজন হৈ গ'ল মানে, ঘৰ পৰা মানে ওলাব নোৱাৰে ত' অনলাইন আমি তা কিবা কথা পাতিব যে যেনেকুৱা এতিয়া আমি কথা পাতি আছো এইটো এটা অনলাইনতে আমি কথা পাতি আছো ন? এনেকুৱা মানে লকডাউন সময় মানে বহুত কিবা মানে এই উপকাৰী আছিল মানে, অনলাইনটো মানে এইটো এটা ভাল যে ঘৰৰ মানে বহি বহি মানে কিবা মানে চব কিবা মানে কৰিব পাৰে আৰু।
অ আৰু ছাত্ৰ - ছাত্ৰীবিলাকো মানে অনলাইনতে কিমান খন নহলে তেতিয়া হলে নহ'লে বহুত শিক্ষাটো তলত নামি গল হয় না ত তেতিয়া অনলাইনটো কৰা কাৰণে কিমান অলপমান উভতিছে, অ' আজিকালি। প্ৰায় ভাগৰ নাম নাই নহয় এতিয়াতে, বহুত ক্ষেত্ৰতে হয় অনলাইন ক'ব লাগিলে।
হয়, এনেও তুমি কি বুলি ভাবা অনলাইনৰ অনলাইন এডুকেশ্যন বেছি ভাল ন না অফলাইন এডুকেশ্যনটো বেছি ভাল?
অনলাইন এডুকেশ্যনটো ভাল অ' মানে যদিও অফলাই সেইটোও সেইটোও ভাল কাৰণ সেইটো লগত মানে তি শিক্ষকৰ লগত পোনপটীয়াকৈ মানে কথা কব পাৰি।
হয় মানে একোবা মানে একোবা মানে ডাউট থাকিলে মানে তুমি মানে তোমাৰ বন্ধুক কা বন্ধু কাৰে মানে সুধিব পাৰা মানে এইটো কি হয় বুলি এনেকুৱা মানে ক'ব পাৰে আৰু ন।
অ, অ, অ, অ সেইটো হয়, কিবা এটা সুধো আৰু
আৰু অনলাইনত থলেতো তুমি অকলে থাকিবা, একো আ কিবা হলে তুমি নিজেই চলভ কৰিব লাগিব যে কোনো শিকোৱা মানুহ নাথাকিব অনলাইনৰ ফালে, তুমিয়ে কৰিব লাগিব মানে এইটোৱে
যদি সেইটোত আৰু মানে কৰ'বাত কিয় নাজানিলেও কৰ'বাত সুধিব - ছুধিব পাৰি আৰু। যে এইটো কি হয় এইটো কি নহয়? জানিবও পাৰি, সুধিব পাৰি, বুজিবও পা তে ভালকে, যদি অনলাইনত বুজিও নাপায় কেতিয়াবা এনেকুৱাই বুজাই থাকিলে বুজাই ত বুজিও নাপাব পাৰে।
উম'।
সেইটো হয়। আৰু মানে মেম বহুত বেছি এনেকুৱা মোবাইল চাই থাকিলে অলপমান দেহৰো কেতিয়াবা খেতি কৰে নকৰা নহয়।
উম'।
ত কেতিয়াবা
আৰু আজিকালি যেন বিষ ইণ্টাৰনেট বস্তুটো যেন আমি ক'ত পৰা ক'ত আমি কেনেকুৱা মানে কানেক্ট হৈ যাওঁ কাৰ লগত কাৰণ মানে কে মানে ইণ্টাৰনেট বস্তুটো মানে বহুত আগত মানে আজিকালি। এতিয়া যেন মই এতিয়া একজাম্পল মই এতিয়া গুৱাহাটীতে আছো, ত ফনৰ তে আমি এতিয়া, এতিয়া একজাম্পল যে যেনেকুৱা তুমি, তুমি যেনেকুৱা এতিয়া দিল্লীতে আছা। ত, এইটোয়ে এটা মানে অনলাইনত হৈ গল ন এইটো মানে ইণ্টাৰনেট বস্ত চু তোমাৰ এনেকোৱা হৈ গল মানে তুমি ৱৰ্ল্ডৰ মানে তুমি যতে থাকা মানে ফনত মানে তুমি কথা পা সেইখিনি মানে, জানিব পাৰা আৰু মানে।
অ, সেইটো জানিব পাৰোম। হয়, এইটোৰ পৰাই ই এ এইটো ঠাইৰ পৰা সেইটো ঠাইলৈ কেনেকুৱা আৰু পিছত অনলাইনতে মানে কি আৰু চি বস্তু-চস্তু দেখাবও পাৰি ন? মথাই দেখাব পাৰি, কিমান-কিমান কি বস্তু? আৰু অনলাইনতে আজিকালি কিমান মানে ধৰক এইটো অ হেৰি এৰোপ্লেনৰ চিটৰ পৰা আদি কৰি কোনটোছ কোনটো কি হোটেলৰ পৰা আদি কৰি কিমান বস্তু-চস্তু মানে আগতে মানে সেই কৰিব পাৰি অ।
তুমি যদি, তুমি যদি এতিয়া ক'তবা গৈছা ত' তুমি ভালকে নাজানা যে হোটেল ক'ত পাম, ত কেনেকুৱা যেনেকা তুমি তেতিয়া অনলাইন তুমি চলাব তেতিয়া তুমি অনলাইন যদি ইউজ কৰিব পাৰা তুমি অনলাইনে বুক কৰিব পাৰা। তুমি যে নে হোটেল এটা বুক কৰিব লাগে তুমি অনলাইনতে বুক কৰিব পাৰা। ত, কিমান মানে আমাৰ কাৰণে কিমান মানে ভাল হয় ন?
আৰু অনলাইনত ঠাইও বিচাৰিব পাৰি ন, ঠাই-চাই। ক'ত কি আছে, কি জেগা আছে ভাল ভাল।
হয়, খোৱা পৰা পিন্ধাৰ পৰা খোৱা খোৱা লোকে, আৰু থাক লোকে মানে পুৰা মানেটো অনলাইনতে মানে আপুনি মানে কৰিব পাৰে।
অ, অনাইনতে কৰিব পাৰি বহুত বহুত
আপুনি খোৱাও অৰ্ডাৰ কৰিব পাৰে, চুইগি হৈ গ'ল।
আজিকালিতো উম ক'ৰবাত গিয়ে বস্তু স্তু ক'ৰবাত আৰু কিবা লাগিলে
এইবোৰ মানে খোৱা বস্তু বিলাক অৰ্ডাৰ কৰিব পাৰে ন। আজিকালিতো মানে চব অনলাইন বোৰ মানে, বহুত মানে, বহুত মানে অনলাইন চলিয়ে মানে আজিকালি।
উম, হয় হয় এইটো হয়।
আজিকালি আৰু মানুহৰ লগত আজিকালি পইচাবোৰো যে কেচ নাৰাখে, এই চব অনলাইনেতে ৰাখে। একো বা কিবা কিনিলেও অনলাইনতে পে কৰে।
অ' অনলাইন অনলাইনে বহুত চাইছে আগতে চাব পাৰি ন আগতে চাইছই। থব পাৰি যে এইটো জোগা এইটো চাব লগা ঠাই আছে। এনেকুৱা এনেকুৱা
হয়। আগৰ আগৰ পৰা মানে চাব পাৰি আৰু ন। তে তাৰ মানে এইটো হোটেলৰ ৰেটিং বোৰ কেনেকুৱা, ত তুমি অনলাইনে মানে চাব পাৰা ন। অ' কিবা এইটো হোটেলৰ ৰেটিংটো ভাল আছে ইয়াতে যাওঁ, এনেকুৱা মানে তুমি ভাবিবা ন। এইটোয়ে মানে অনলাইনৰ এটা এইটো এটা ভাল
ভাল, ভাল আৰু অলপ এক্সপিৰিয়েঞ্চ আহে আৰু, মানে অলপ মানে এটা সেয়াই আৰু যে এইটো কৰিলে এইটো ভাল হ'ব। এইটো এ আমি এইখিনি জেগাত গ'লে ভাল হ'ব, এইটো জেগাত গ'লে ভাল হ'ব। বা এইটো জেগাত গ'লে বেয়া হ'ব। সেনেকুৱা মানে আগতীয়াকৈ মানে এটা সে আৰু জানিব পাৰি। অনলাইনটো ভালে, বহুত ক্ষেত্ৰতে বহুত ক্ষেত্ৰতে মানুহক এতিয়াতো বহুত ক্ষেত্ৰতে সহায় কৰিছে, আৰু যদি কিবা ক'ৰবাত যদি কৰা ঘটনা চটনা হয় কেনেকুৱা মানে, অনলাই অনালাইনেদি গোটেই মানে গ'ম পাই যায় আৰু চব গোটেই মানুহ বিলাকে।
হয়। আজিকালি মানে প্ৰায়ভাগ অনলাইনে আৰু, মানেটো কিবা হ'লে এতিয়া যেনেবা এতিয়া আমেৰিকাত একোবা হৈ আছে ত' আমি অনলাইনৰ জুৰে আমি গ'ম পাই যাও ন? যে অ আমেৰিকাত আজি এনেকুৱা হৈছে।
উম।
গ'ম পাই যাওঁ ন আমি, ত' এনেকুৱা মানে কাৰেণ্ট এফেয়াৰ মানে চালেতো গ'ম পাই যায় ন। যে কোনটো মানে কাণ্ট্ৰিত মানে দেশত কি হৈ আছে।
কাণ্ট্ৰি অকান দেশত দেশ বা ৰাজ্যত কিবা কি কি হৈ আছে মানে কেনেকুৱা কি মানে কি কি নতুন নতুন আঁচনি ওলাই আছে। কি কি ওলাই আহিছে সেনেকৈ গ'ম পাই যোৱা যায়।
আমি এইবিলাক মানে গ'ম পাও আৰু মানে কি হৈ আ ছে আমাৰ আমাৰ ইণ্ডিয়া কাৰ কাৰ লগত মানে ভাল মানে ৰিলেচন আছে মানে বন্ধুত্ব মানে কাৰ কাৰ লগত আছে এইটো আমি মানে দেখিব পাওঁ আৰু ন'!
জানিব পাৰি আৰু ঘৰত বহি বহিয়ে ত' কতো সেই কৰিব নালাগে। ইমান কাৰ সম্পৰ্ক বাহিৰা দেশৰ লগত।
মোবাইলটো মানে এনেকুৱা বস্তু হৈ গ'ল মানে ন' মানে তুমি য'তে থাকা মানে এনেকুৱা মানে তোমালোক কানেক্ট মানে হৈ যায় আৰু।
অ', দৈনন্দিন কামৰ কাৰণে এইটো এতিয়া জৰুৰী এটা মানে জৰুৰী হৈ গ'ল এতিয়া আৰু।
ইণ্টাৰনেট বস্তুটো মানে তুমি ইউজ কৰিব জানিলে ভাল। আৰু তুমি যদি ইউজ কৰিব নাজানা তুমি ব বেয়া, ইউজ কৰিব জানলেতো ভাল হ'ব কিন্তু তুমি যদি বেয়া ইউজ কৰা তে তোমাৰ কাৰণে বেয়াই হ'ব।
উম, বহুত ক্ষেত্ৰতে ভাল ঠিক আছে আজি কাৰণে এইখিনিতে ধৰিলোঁ।
ঠিক আছে ঠিক আছে।
ভাল লাগিল তোমাৰ লগত কথা পাতি কিনে। আৰু পিছলৈকে আৰু কথা পাতিম তোমাৰ লগত।
ঠিক আছে